মই আছোঁ। অ'! এনে আছোঁ। তোমাৰ কোৱা কি
মই এনে আছোঁ। চ' এই কি কয়, এই চিৰিজ এখন চাই আছিলোঁ।
আচ্ছা! অ'! শুনিছোঁ। তোমাৰ একজাম
অ'! সেইকাৰণে, একজাম, চেকজাম একো নাই ন' এতিয়া খতম হ'ল চব। এনেই গ'ল আৰু ঠিকে থাকে দি আহিছোঁ। কি হয়? চাওঁ এতিয়া, তোমাৰ এট্ৰেন্স এক্সাম বোৰ তুমি কব নোৱাৰা ন'। কাট অফৰ ওপৰত কথা কিমান কাটাও যায় বা কি হয় সেইকাৰণে মানে, অ'! সেইটো মানে অ'! সেইটো মানে, তোমাৰ কাট অফ কথা ন'। একো মানে, তেনেকুৱা স্কুলৰ একজামৰ নিচিনা নহয় ন'। যে, পাছ বা ফেইল কিবা নহয় ন'। সেইকাৰণে আৰু তুমি সেইটো ক'ব নোৱাৰা। কি হয়, কি নহয়! সেইকাৰণে, এতিয়া চাই লওঁ কি হয়! এনেইতো ইমান বেয়া যাব নালাগে বাৰু। বাকী সেইটোৰ ওপৰতে এতিয়া এডমিচনো হ'ব। তাকে অলপ, টেনচনো আছে আৰু একজাম দিলোঁ। এক
হ'ব আৰু কাৰণ, একজাম দিলা তুমি একজাম গ'ল। এতিয়া ক'ব গ'লে তোমাৰ জিৰণি লোৱা! এতিয়া হৈ গল বহুত কি কয় বহুত মাথাটো চলালা তুমি। এতিয়া জিৰণি লোৱা বহুত পঢ়া শুনা কৰিলা এতিয়া জিৰণি লোৱা। অলপ পিছে কি কয় কিবা কিবি কব ক'ত গলাত
নাই নাই ক'তো ফুৰিবলৈ যোৱা হোৱাই নাই মানে কি হ'ল একজামো খতম হ'ল। কিন্তু কথাতটো হ'ল যে কি মানে কোন কাৰোবাৰটো হোৱাও নাই কাবাৰ কোনোবাই দি আছে বা কোনোবা নাইও মানে সেনেকে মানে লগৰ খিনিও মানে চব ব্যস্ত হৈ আছে। এতিয়া সেইকাৰণে মানে ফুৰিব ফুৰিব ইমান যোৱা হোৱা নাই তো সেইকাৰণে আৰু একজাম চেগজামো নাই। সেইকাৰণে এতিয়া মানে তোমাৰ ঘৰতে উ কি কয় বহি বহি চিৰিজ, মুভি আজিকালি যোনবোৰ অ টি টি প্লেটফৰ্ম আছে ন তাতে আৰু সেয়া চিনেমা তিনেমাই চাই আছো আৰু বহি বহি।
পিছে বহুত চিনেমা চালা ছাগে অ
অ নাই দুদিনমানৰ পৰা চাই আছো কণ্টিনিৱাচলি। কিন্তু চালেও কি হব তোমাৰ এটা বস্তু কি ইমান কৰি থাকিবলৈ মন নাযায় ন মানে মোবাইলত কিমান চাবা আৰু তুমি মানে চাই চাই আমনি লাগি গৈছে ক'ব গ'লে। এতিয়া নে তোমাৰ ডিঙি জিঙি মানে বিষাবলৈ যায়
গাটো গাতটো এনেকে ষ্টীল থাকে বাট মাইনতটো এনে চোৱা এটা কথা কি কয় মনতোও শেষ হৈ নাথাকে মানে মনটো কাম নকৰে মোৰ কিবা চিনেমা চোৱা বা কি কয় চিৰিজ চিৰিয়েল এনেকা কিবা চালে মাথাটো ওলাই মাথাটো তোমাৰ মানে ক'ব গ'লে মানে নচলে ন
নচলে আৰু মগজতো নচলে নচলে তোমাৰ গাতোতো নচ হলে ন দিনটো সেই বিচনাত বহি বহি মই সেই মোবাইল চাই আছো
ভাবা নাযায় অ এই কি কয় এই কি কয় অ কি কয় এই কি কয় মানে মানে ছবি কেইটাই চাই থকা যায়। মুভিত যিবিলাক যি দেখা এই কি কয় যোনবিলাক মানে। কি কয় দৃশ্য দেখাই সেইবিলাকে চাই, মানে ভাবি। থকা যায় আৰু।
যাই আৰু লগতে কি হৈছে ন আজিকালি মানে কি এতিয়া মানে যেনেকে ওলাইচে। চোলাই নাযাওঁ কচু চু কাৰা নহয় ন এনেকে, এই বিছনাত বহি বহি মোবাইল চাই থাকাই যায়, সেইকাণে গাাতো মানে এই এলেহুৱা এলেহুৱা নিচিনা লাগে আৰু মানে এলাহ লাগে কিবা কৰিব কিবা লয় এনেকে।
এলাহটো বাৰু হয় বাৰু। এলেহুৱা হৈ যায় গাটো কাৰণ। আমিতো ক'ব গ'লে বহিয়ে। বহি থাকা বা ক'ব গ'লে ফোনত কি কয় নেকি, তুমি যে ক'লা? চিৰিজ, মুভি। চিনেমা চিনেমা। বা। সেনেকে কিবা কিবি চাই থকা যায় কব গলে সেনেকে তোমাৰ টাইম পাছ হৈ যায়, তাৰ পিছত আৰু এটা বস্তু কিমান টাইমলৈকে ভাল লাগিব, কিবা এটা আজি তুমি ভাল চাবলৈ পাইছা সেইকাৰণে চাই আছা। সিটো খতম সময় যোৱাৰ পিছত আৰু। আমি কেব গলে। আহ আৰু এটা ভাবিবা যে এনেকাই চিম লাগে, সেই একেই মানে কি কয় ধৰণৰ কি কয় চিনেমা বা চিৰিজ বিচাৰিব ধৰা। তাৰপিছত তেনেকুৱা আৰু তেনেকুৱা নাপালে আকৌ, অ সেইটোৱে কিন্তু। এটা বস্তু কি কয় এই এই চি। চিনেমাই হওক বা কি কয় এনেকুৱা চিৰিজেই হওক কি কয় সেইবিলাক চাই কেনে তুমি মানে জ্ঞান নাপাবা।
কিছুমান কিন্তু জ্ঞান পোৱা চিৰিজো আছে তুমি একেবাৰে ক'বও নোৱাৰা যে জ্ঞান। নাই মানে হেৰি নাই, যেনেকে তোমাৰ আজিকালি বহুত মানে ওলাইছে ন যেনেকে। পেজৰ ওপৰত ওলাইছে কিবা সেইবোৰ চালে বাৰু ভাল সেইবোৰ চালে তুমি শিকিব পাৰিবা, অ কিছুমানৰ পৰা তুমি ভাল চিনেমা চালে তুমি শিক। কিন্তু আমিতো আৰু সদায়তো ভাল চিনেমা। চাই নাথাকো কৰবাত এখ এখন দুখন চাবা কিছুমানতো এনেও চাবা মাৰা। মাৰিবা কিবা সেনেকে। কাষ্ট নেম যি আৰু আজিকালি। ফাইভ জি ইউচ বা কিবা। সেনেকে, ত সেইকাৰণে মানে। মানে চব বোৰকো কব নোৱাৰা তুমি কিছুমান বোৰ। ঠিকে আৰু মানে অলপ জ্ঞান স্যান পোৱা যাই দিয়াচোন, নোপোৱা বুলিও নকওঁ। বহুত শিকিব পোৱা যায়, এখন ভাল চিনেমা চালে তোমাৰ মনটো ভাল। লাগিল। তাৰ পৰা কিবা এটা শিকিলাও। অ মানে যদি কিবা এটা ভাল মানে নীতি শিক্ষা বা মেছেজ এটা দিয়ে বা মানে মানুহক যদি কিবা যাব খোজে সেইটো চিনেমা চাব পাৰা দিয়াচোন নোৱাৰা ন আৰু। আজিকালি এনেও বহুত। ত চিনেমা বনিছেও মানে তোমাৰ ধৰা কব গলে ৰিয়েল লাইফৰ ওপৰত যোনবোৰ বায়পিক বনাই। সেইবোৰো তুমি ভাল হয় দিয়াচোন চাব। কিবা এজন মানুহ ভাল মানুহৰে
অ অ ক'ব গ'লে আজিকালি ক'ব গ'লেতো। আজিকালি ক'ব গ'লেতো সেই চিনেমাই চাইচবৰে ক'ব গলে চিনেমা বা এনেকে চিৰিজ এইবিলাক চবে সেইটোয়ে চায়। কাৰণ আজিকালি ক'ব গ'লে শ মাধ্যমেৰে কাৰণ চব বস্তু ধুনীয়াকে মানে ক'ব গ'লে মনোৰঞ্জন নহয় বস্তু খিনি আৰু তুমি কিবা এটা জানিবও পোৱা কব গলে। তমাৰ তোমাৰ মনোৰঞ্জন হ'ল তাৰ পিছত তুমি কিবা এটা শিকিবও পালা, চাবও পালা তোমাৰ টাইমখিনিও গ'ল তোমাৰ যোনখিনি টাইম তুমি কি কয় মানে ক'ব গ'লে এনে ক এনে বহি থাকা বা এনে কি কয় আমনি লাগি থাকে তোমাক। সেইখিনি টাইমখিনিও গ'ল তোমাৰ আমনিও নালাগিলে কিবা এটা শিকিবও পালা তেনেকুৱা আৰু চব মানে ক'ব গ'লে এনেকুৱা আগতেনো মানুহবিলাকে ক'ব গ'লে কিতাপে পঢ়িছিলে আৰু ক'ব গ'লে কিতাপৰ দ্বাৰাই চব জ্ঞান লৈ বা ক'ব গলে আগতেটো এনেকে চিৰিজ এনেকে নাছিলে সাধু কথা আছিলে। তাৰপিছত তোমাৰ কি কয় জীৱন কাহিনী আছিলে সেইবিলাক পঢ়ছিলে মানুহে আজি তে কব গলে সেইকাৰণে কব গলে মানুহবিলাক চোকাও আছিলে। আৰু ক'ব গ'লে সিহঁতৰ মানুহ বিলাক মানে মানে ক'ব গ'লে কয় মগজবিলাকো মানে বেছি মানে আমাৰ আমাৰ ক্ষেত্ৰত আৰু ক'ব গলে ব্ৰেইন বিলাক আমাৰ ক্ষেত্ৰত ক'ব গ'লে বেছি ভাল আছিলে। কাৰণ সিহঁতে ক'ব গ'লে পঢ়ি শুনি কেনে আৰু পঢ়ি শুনি কিনে যোনখিনি কি কয় পোৱা যায় সেইখিনি তুমি কিবা এটা চিনেমা বা কিবা এটা দৃশ্য চাই কিনে সেইখিনি তুমি মানে আক আঁকোৱালিব নোৱাৰা। সিমান ভালকে যিমান পান পাৰিলেও বাৰু কিন্তু তুমাৰ যোনটো তুমি পঢ়ি কেনে পঢ়িলে কি হয় বস্তুখিনিত তুমি সোমাই যায় ন? মানুহ জন। কিতাপ এখনত সোমাই যোৱা যায় তুমি পঢ়ি আছা পঢ়ি- পঢ়ি কেনে তুমি তুমি মনোযোগ দি কেনে কিবা এটা বস্তুৰ ওপৰত তুমি ধ্যান দি কেনে পঢ়ি আছা সেনেকুৱা হয়। কিন্তু এতিয়া তুমি আমি যেনেক এতিয়া চিৰিজ বা চিনেমা চাওঁ কিন্তু সেইখিনি বস্তুতটো আমি অন্যমনস্ক হৈ যাওঁ ন? আমি মানে কব গলে একো সেই নোপোৱা হৈ যাও। অন্যমন স্ক হৈ যাওঁ। মানুহজন সেইটো সেইকাৰণে ক'ব গ'লে বেয়া আৰু ক'ব গ'লে অন্যমনস্ক হৈ যোৱা যায়। হেল্ল' অঁ শুনিছা হেল্ল' হেল্ল' মই শুনিছোঁ। অ শুনিছোঁ মই শুনিছোঁ।